এই তা মই তোমাক ফোন কৰি থাকোতে হা ফোনটোতো মই কৰি আছিলো
উম।
এতিয়া টাস্ক ফোনটো নাল নাই লাগা জিৰো সময় দেখাইছে আৰু টাস্কটো কমপ্লিট দেখাইছে বে।
মোৰ এতিয়া এটা টাস্ক হে বাচি থাকিল বাল তোমাৰ লগত।
হয় নেকি?
অ কিয় দেখাল বে এইটো?
এ কি কয় কিবা লেগ মাৰিছে নেকি।
তোমাৰ তাত ফোন লগা নাছিল নেকি?
মোৰ তাত একবাৰেই আহিছিলে তোমাৰ ফোন তাত মই ধৰাৰ লগে লগে ডিচকানেক্ট দেখাই দিছে। আৰু আৰু কিন্তু অহা নাই তাৰে পিছত মই মই কৰিলো এতিয়া তোমাৰ তাত।
অ এনেকৈ হ'লেচোন গুচি থাকিব টাক্সবোৰ গুচি যাব, টাইমো গোট নেদেখাব।
কিবা মই তোমাৰো হোৱাটছএপত থকা নাম্বাৰটোত ফোন মাৰিছিলো এইটো নাইচোন বেলেগ নাম্বাৰ দিছা।
হা?
বেলেগ নাম্বাৰ দিছা নেকি এইটো?
বেলেগ নাম্বাৰ নহয় এইটো এইটো এইটো মোৰ মই মোৰ ফোনেদি কৰা নাই নহয়।
অ বেলেগ কৰিছা অ
মোৰতো অ অ কাৰণ মোৰটোতো এণ্ড্ৰইড নহয় না।
অ অ নহয় তুমি নাম্বাৰটো দিব পাৰা নাম্বাৰটো দি ৰেজিষ্টাৰ কৰিলে
অ হয় নেকি?
অ।
গম নাপাওঁ দে।
দিয়া বাকী সেই চালা নেকি? ৰিজৰ্টখন চাইছা?
চাও ৰবা এতিয়া, ৰখা কি নাম কৈছা?
হিমানী ৰিজৰ্ট।
উম।
মাৰি চাচোন।
কিমান দাম লাগিব?
টাইম কিবা একশ চাৰি কিলোমিটাৰ নেকি।
উম নহয় পইচা
পইচা কিমান বা মই সুধি চাম ৰ'বা দাদাজনৰ আমাৰ।
হয়, ' ট্ৰায়ংগল টাইপ ন ঘৰবিলাক?
অ'।
আচ্ছা।
চোৱা তোমাৰ কি কি ধু ধুনীয়া লাগিছে নে?
ধুনীয়া ধুনীয়া। সৌন্দৰ্যটো বহুত ধুনীয়া বে।
এ হ, এই কি মজা লেক আছে লগতে দেখিছা নে নাই?
অ', এনেকুৱা সৌন্দৰ্য পৰিৱেশত গৈ ভাল লাগে।
অ' ভাল লাগে।
যাম দিয়া।
যাব পাৰি ইয়াক এ চবেইচোন জাম জাম কৈ আছো। যাই চাব পাৰি এবাৰ।
উম।
ইয়াৰে ইনকামটো খটম হৈ লোৱাৰ পিছত
অ' এইটো ইনকাম দি যাব পাৰি, ধুনীয়া সৌন্দৰ্যৰ উপভোগ ল'ব পাৰিম।
অ'।
গাৱৰ পৰিৱেশটো বহুত ধুনীয়া বে'।
উম বহুত ধুনীয়া, ফট - চটৰ মজা হ'ব একদম।
নিজৰ বতৰটো ভাল চলি আছে এইকেইদিন।
ৰ অলপ ৰ'দটো থাকিলেতো আৰু মজা হ'ব, ঘৰবিলাকো কি ধুনীয়া লাগিছে না? ৰাতি নে একেবাৰ লাগিব পুৰা। বন তাৰপিছত ফেন লৈ একদম
এই মোৰ নক'বা আৰু একদম ভাল লাগিব, তুমি ৰাতি থাকিব পাৰিবা?
অ একদিন থাকাকে যাও।
ঘৰত কি মিলাবা।
ঘৰত কি কৈ ঘৰত কৈ কিনে যাম, মই ঘৰত কৈছোৱে মোকতো কৈছোৱে যাব কৈছে।
কি কোৱা?
আহ যাই চাব পাৰি।
তোমাক কিবা মানা -চানা নকৰে নেকি ইমান?
কৰে মানা, কেতিয়াবা কৰে আৰু এনে ফুৰব যাব কেতিয়াবা যাব দিয়ে আৰু।
উম।
যাই চাব পাৰি জাগাটো, ধুনীয়া বহুত।
থাকিব দিব তোমাক?
অ তাতে থাকাকে যাম গ'লে, নে একদিনতে ঘূৰি আহিবা? একদিনতো ঘূৰিব পাৰিম জানো দূৰ নহব?
দূৰ আছে বে, বহুত কষ্ট পায় দিনত গ'লে।
তে তুমিও কষ্ট হবা, তুমিয়ে চলাব লাগিব।
উম।
বেলেগ কোনে চলাব?
গাড়ীখনৰ কাৰণে অলপ ভয় লাগে, সি ব্ৰেককেইটা ঠিক কৰি ল'লে কনফিডেঞ্চটো থাকিব।
অ, সেইটো সেইটো ঠিক কৰি ললে হ'ল।
উমঁ!
পাঁচজন পাঁচজন গ'লে আমি তেতিয়া ধুনীয়াকে চবে- এ এঘাৰশ বাৰশ বা ইমান ফিফটিন হাড্ৰেড মান কৰি দিলে। ইনেই ধুনীয়া হৈ যাব চাগে তিতিয়া ধুনীয়াকৈ হৈ যাব।
আৰাম তৈ যাব।
আৰামত হৈ যাব এতিয়া।
উমঁ! তিনি হাজাৰ টকাৰ তেল। বাকী দুই হাজাৰ।
অঁ অঁ! তাতে তাতে আৰু সেই কিমান বা ৰুমৰ প্ৰাইচ চাইজ সুধি ললে হ'ল। আৰু সৰু গম পাই যাম বাৰু সেইটো।
ওঠৰশ মান হ'ব ওঠৰশ দুইহেজাৰ।
অঁ সিমান মানে হ'ব।
ধুনীয়াকে বন ফ্ৰায়াৰ চিকেন টিকেন বনালোঁ।
অঁ মজা লাগিব একদম।
ওঁম। ওঁম।
নদীও ৰাতি ৰাতিপুৱা উঠি কিনে কি ধুনীয়া লেকটো দেখা পাম। মোৰ দাদা দাদাটা ভিডিঅ' এটা দিছে ন পুৰা বেলকনিৰ পৰা। কি ধুনীয়া লাগিছে জাগা খিনি একদম।
ওঁম ওঁম গৈছে ৰাজ
অঁ গৈছে পৰহি গৈছে ৰবিবাৰে গৈছে সোমবাৰে আহিছে নেকি?
ন থাপিছে বন হে কৰিছে?
বন ফায়াৰ কিবা গম পোৱা নাই কিন্তু দেখা নাই সেইটো।
ঠাণ্ডা দিনতে বনফায়াৰটো বেছি চলে নেকি?
অঁ তাতেতো ঠাণ্ডা থাকেই চোন অলপ অলপ। যাই চাব পাৰি আৰু যাওক। তাতে কিবা কিবি প্লে জেগা দেখা পামেই তাতে আৰু। ৱাটাৰ ফলছ বিলাক সেইটো চাইড বহুত আছে ন। অঁ।
হ'ব দিয়া যাম দিয়া।
জাৱ পাৰি গোটেইকেইটা কথা পাতি কিনে-
হে ফৰনে কি কয় এতিয়া?
কৰণক কোৱা নাই ৰবা এইটো যোৱাৰ কথা।
কি কথা পাতিলা এতিয়া।
অঁ হি এ'প টো কথাই কৈ আছে।
উমঁ!
সেইবিলাক।
তাক তুমি সুধছাে নেকি যত যে পইচাটো সোমাইছে।
অঁ সুধিলো মই কলো তই কাই নাই ইমান ইমান ইমান দেৰি হ'ল তাৰ পইচা সোমাবা। তাত কৈছে অলপ হে সোমাইছে মই কৈছোঁ। চাবমিট মাৰা নাই ন চবে চাবমিট মাৰিলহে পইচাটো সোমাব চাবমিট নামাৰা। তে পইচা কেনেকে সোমাব যোনী যোনী মাছে তাৰ পৰা পাইছা আৰু সেইটোয়ে কৈছোঁ।
এই কোনে ফোন কৰিছা
এ উ ভিনদেউ ফোন কৰিছে ৰবা কোৱা-কোৱা কৈ থাকা তুমি
কোৱা?
বোলো কিবা খালে নে নাই জিমৰ পৰা আহি?
এই ৰ'ল এটা আনিছিলে সেই খালো ৰবা।
অ-অ এই অ
আজি পিছে কি তাতে আয়োজন?
একেদিন খোৱা নাই ৰবা একো এ আমটি লাগি আছে ন'
অ মাংস নোখোৱা নিকি তোমালোকে
নাই-নাই নাখাওঁ এই কেইদিন।
অ' মানে আজি বাৰ্থডে আয়োজন মানে নিৰামিষ?
অ নিৰামিষ। তেতিয়া নাখৰ বাৰ কৰো এ কেইদিনমান যাওক গলে খাম।
অঁ খাব নাপায় নেকি আমিচোন খাওঁ বে
এনে খাব নাপায়, কথা নাই খালে একো নাই
উম'নিজৰ-নিজৰ কথা আৰু চবৰে
উম নিজৰ কথা।
কাজিৰঙা যাব পাৰিচোন
কাজিৰঙা কি চাবা? কাজিৰঙাত একো নাইয়েই।
যাতেও ধুনীয়া আছে, সৌন্দৰ্য।
সৌন্দৰ্য ধুনীয়া আছে নেকি?
হুম। গঁড় কেইটা চাব পাৰিবা
উম গঁড় দেখা নাই চাফাৰী কৰাতে মানুহ খেদি আহে। হেহে গঁড় চাব যাবা?
ভয় লাগে নে
ভয় নালাগে আৰু কাজিৰঙত কি চাবা আৰু একো নাই চাব লাগা তাতে গঁড়কেইটা দেখা পাওঁ সোধা। বেলেগ সেই জাগা আছে জানো ভাল চাই হেই এইখনতে যাবা দিছিল শ্বিলং চাইদে বেলেগ-বেলেগ জেগা ওলাইছে নহয় আৰু হেল্ল'? হেল্ল'?